কোনে কৈছা? অঁ কি কৰি আছা?
এনেই আছো ৰবা তুমি কি কৰি আছা?
এ মই এনেই বহি আছো। তাৰপিছত চাহ খালা।
খালো ৰবা চাহ। তুমি খালা চাহ?
নাই মই কানাছো মানে তাৰ অলপ দেৰি অলপ পিছতে উঠিছো মানে মই।
অঁ অঁ।
দেৰি উঠাই গল আজি এতিয়া। অঁ তো ভা
হ এতিত অঁ উ। পিছে আজি বৰষুণ হৈছে নে সিফালে?
অঁ ব বৰষুণ মানে ৰাতিপুৱা অলপ মান দিছিল। ৰাতিপুৱা মানে অল অলপ আছিল। ৰাতিপুৱা বৰষুণ দিছিল। ইতাতো দিয়ানা নাগে ইতা দিয়ানা চাগে।
অঁ অঁ আমাৰো ইফালে ৰাতিপুৱাৰ পৰা বৰষুণে দি আছে ৰবা।
অঁ ৰাতিপুৱা তোমাৰ। এতিয়া দিছে নেকি?
নাই আমাৰ ৰাতিপুৱাৰ পৰা বৰষুণ দিয়ে আছে।
অঁ দিয়ে আছে এতিয়ালৈকে দি আছে।
অঁ মোৰ ফাললে তো মানে এটা ৰাজ পাখালি দিছিল এতিয়া দিয়া নাই আৰু এতিয়া অলপ ৰুকি গ'ল অলপমান।
এই জানাই নহয় গুৱাহাটীত অকনমান চোন বৰষুণ দি থাকিলে আৰু বান- পানী হৈয়ে যায়।
নিদিয়ে মানে জ্বৰ অলপমান খালি এনেকা ৰুকাকে অলপমান দিলেও দুই তিনি ঘন্টা তেতিয়া- ভাবিলো বানপানী হৈ যাব তুমি ঘৰৰ পৰাও ওলাৱ নদী বোৰে।
তাকেই তো ৰাস্তা চাস্তা চব ব্লক হৈ যায়। মানুহ যাব চাফিছে যাব নোৱাৰে স্কুলতো বন্ধ হৈ যায় আৰু দুই তিন দিন দিলেতো ক খায় নাইদিয়া আছিল আৰু
হেই দুই তিনদিন হৈ গ'ল তুমি ছুটি ল'ব লাগিব মানে ক'ব লাগিব আৰু আহিব কৰিবলে। তুমি ওলাবই নোৱাৰা ঘৰৰ পৰা। ইমান বানপানী হয় যায় আমি চাবই নাজায় ৰাস্তা ক'ত আছে এ ৰাস্ত ৰাস্তা কত আছে কি নালা কত আছে এনেকা হৈ যায় পুৰা মিক্স হৈ যায় চব।
তাকেতো ঠিকেই কৈছে সেয়ে এইয়াম জাবৰ চাবৰ মানুহে দাদাচ নালাই চালাই পেলাই কিনে গোটেই নালাটো ভৰ্তি কৰি থৈ দিব তাৰ পিছত বৰষুণ আহিলে সেইয়া ভৰ্তি হৈ কিনে সেই পানীয়ে আৰু ওলাই আহিব।
উম উম।
আৰু সেই মানে- মে সেইবাৰ সেই লেতেৰা পানী হয় নে নহয় কোৱাচোন এইবোৰ? লেতেৰা পানী খিনি যদি গাই- চাই লাগে মানুহৰ কিমান লেতেৰা বেমাৰ হ'ব।
সেইটোৱে মানে তুমি যেনেকে কলে নালা চালা ব্লক হৈ যোৱা থাকে জাব্ৰা পেলাই পেলাই চতুলা নালা পানীও উঠি যায় ওপৰত আচ্ছা তুমি যেনেকা গাড়ী চলালেটো বেলেগ কথা দে। খোজকাঢ়িলে পুৰা পৰি দিলে পানীখন লাগি যায় তোমাৰ। আহ ঘৰৰ ওচৰততে লেতেৰা পানী থাকিলে অঁ ঘৰ ভিতৰতো মানে- তোমাৰ অ কিবা গা বিলাক বিয়া হওঁক, কিবা লেতেৰা পানী থাকিলে তো মানে- কিবা জেনম মূহ বিলাক আহি যায় তোমাকৰ কিহৰ কিহৰ বৰ বৰষুণ টাইমত যেনেকা লেতেৰা পানী বেছি যদি মূহ বিলাকো আহি যায় ঘৰত একসোপা
অ সেনেকে এইবোৰ আৰু ঘৰে চৰে লেতেৰা পানীবোৰ সোমাই যায় সেনে কে আৰু বহুত বেমাৰো হৈ দিয়াচোন আৰু বেছিকৈ মানে ধৰা এতিয়া আমাৰ ইয়াতে দিয়াচোন গুৱাহাটীত আমাৰ বেছিকৈ কৃত্ৰিম বানপানীহে বেছিকৈ হয় মানে কিন্তু এয়া দুইহেজাৰ দুহেজাৰ চাৰি চনত যে বানপানী হৈছিলে আমাৰ এইবাৰ ইয়াত সেনেকুৱা তেনেকুৱা ইমান নাই দিয়াচোন আজিকালি কিন্তু হ'লেও এতিয়াও বৰষুণে, বানপানী হলে মানে বিগৈ এইগিলা দুখীয়া মানে দুখীয়া মানুহবোৰৰ বেছি দিগদাৰ হয় দিয়াচোন ঘৰ চৰ ভাঙি যায় খেতি বাতি মানে মানে ভা মানে নোহোৱা হৈ যায় গোতে লেতেৰা হৈ যায়
উম ঠিকে কৈছে সেইটো মানে যদি বানপানীত যামাৰ এন্তো নাথাকা হাই না থাকে হেন্তৰ উম সেইটোয়ে মানে ঠিক আছে তুমি যেনেকা এ দুখীয়া মানুহ বিলাকৰ মানে কিবা হৈ যন্ত্ৰৰ মানে ঘৰৰ ঘৰৰ মানে অলমান কিবা থাকে ন তলৰফালে থাকে অলপমান মানে বানপানী থাকে এনতৰ ঘৰতে সোমাই যায় চবৰ আগত তাৰ পিছত ঘৰত পানী সোমোৱাৰ পিছত এ কি তই কিমান দিন বন বনখন বৰষুণ দি থাকিলে ঘৰতো পানী থাকা যয় যেতিয়া বৰষুণ গুচি যায় এনেকা দুইদিন তিনিদিন পিছত তেতিয়া পানীটো আস্তে আস্তে আস্তে নামে এনেকা ডৰাৰ হয় এসপ্তামানতো লাগি যায় পানী নামোতে
অ একন ঠিকেই কৈছা তুমি সেয়া আৰু দুখীয়া মানুহবোৰৰ দিয়া চো চোন সিহঁতৰ গোটেই মানে বানপানীয়ে গোতেই ঘৰ চৰ ভাঙি মানে উটাই লৈ যায় আৰু খেতি বাতি বেয়া হৈ যায় আৰু চাবাচোন আমি মানুহ বোৰে দিয়াচোন আমি বুজি পাও সেইকাৰণে মানে চৰাই থকাৰ আমি ওখ চুখ জাগাই যাই কিনে থাকিব পাৰোঁ আমাৰ কাৰণ বুদ্ধি আছে কিন্তু সেই গৰু গৰু ছাগলী জন্তু জন্তু জানৱৰবোৰ সিহঁতেতো বুজি নাপায় ন সিহঁতে সেইয়ে আৰু কিমান যে মা মানে যন জীৱ জন্তু মৰে বানপানী হলে।
উম ঠিকেই কৈছা তুমি যেনেকা আমিতো যেনেকা বানপানী আহিলে আমি ওখ জেগাত হে যাম নহ'লে আমি যেনেকা অলপ ভাল জেগা থাকি যাম অলপ য'ত বামপানীটো নাহা সেইকাণে সিনততো মানে গমেই নাপায় গৰু ছাগলী বিলাক কুকুৰ মেকুৰীবিলাকে কুকুৰ গম নাপায়। লাষ্টত সেন তে মানে বানপানী আহিলে কত থাকিব এইটো মানে এইটো বানপানী গুচি যায় আৰু
হয়, তুমি ঠিকেই কৈছা আৰু- এক চিকেন হা আৰু সেয়ে- এই আম কি বুলি কয়। এই তাৰ কথা পাননি এতিয়া ধনী মানুহবোৰ দিয়াচোন সিহঁততো এতিয়া চবে- বিল্ডিং বনাই লৈছে, এতিয়া অট্টালিকাত থাকি কিনে মানে- আহ থাকে সিহঁতে সেইকাৰণে বানপানীটো হেৰি কৰিব নোৱাৰে ওপৰত উঠি থাকে কিন্তু এতিয়া বেছি ক্ষতি হয় আমাৰ হেৰিবোৰে সেইকাৰণে আমি ধৰ যদি চৰকাৰে দিয়াচোন ব্যৱস্থা লব লাগে আৰু আমাৰ মানুহখিনিও বুজিব লাগে। এ নলা চলা এনেকে ভৰ্তি কৰিব নালাগে নহলে তাৰে পৰা আৰু পানী যদি আহে পানী ভত হৈ কিনে বহুত মানে বহুত ভয়ংকৰ মানে বেমাৰ হ'ব পাৰে সেইগিলাৰ পৰা আৰু সেইকাৰণে আমি অকমান চাই চিতি কিনে হেৰি কৰিব লাগে। চৰকাৰেও ব্যৱস্থা ল'ব লাগে।
যদি তুমি যেনেুৱা কলা- ম চৰকাৰেওো চাই অল দে আজিকালি চাই আছে চৰকাৰে অলপ অলালগ চাফা কৰি আছে কিবা- কৰি আছে। সেই কিন্তুটো মানুহ বিলাকৰ ওপৰত হয় মানে মানুহবিলাকে নালাত কিবা কিবি পেলাই পেলাই নালাবিলাক ব্লক - কৰি দে মানে কিমান চাব চৰকাৰে মানে মানুহ বিলাকে নিজক নাচালে মানে। কিন্তু মানুহবিলাকৰ থাকে না অলপমান। অ চাব লগা হয় কি মানে নালাাবিলাক জাবৰা নেপেলাকে ভালকে অলপ ডাষ্টবিন খ- তাকে নালা যে পানী আহিব পানী বৰষন টাইমত, পানী- নলা পৰা গুচি যাব, আহ মানুহ বিলাকে নিজক নাচালে চৰকাৰে কিমান চাব। এইটো মানে আ- আহ যিমান পাৰে ইমান চ মানুহ বিলাক নিজক চাব লাগে আৰু মানে কি জাবৰাতো- ডাষ্টবিনত পেলাব লগা নালাত নেপেলাবা লা আমাৰ নালা বিলাকৰ ঘৰৰ ওচৰ- নলা বিলাকো চফা ৰাখা চফা খু বৰ খাইে তেতিয়া নালা- চাফা থাকিলে পানীটো ডাইৰেক্ট নালা ঘুচি যাব ঘৰচৰত পানী জমা নহব ইয়া-
হয় তুমি ঠিকেই কৈছা আৰু সেইবোৰ দ আচোন আমাৰ আমাৰ কাৰণে হৈছে আৰু চাবাচোন নি যে অৰুণাচলত- অৰুচ অৰুণাচলত এতিয়া- এয়া মানে জাগাই জাগাই গৰা খহনীয়া হৈছে উম ৰাস্তা চাস্তা ভাঙি গৈছে যা- সেনেকা সেনেকুৱা হলে যাত যাতায়ত ব্যয়ৱস্থাটো বেয়া হৈ যায় দিয়াচোন। এয়া অৰুণাচলতে এতিয়া উম জেগাই জেগাই গৰা খনীয়া হৈছে এতিয়া গৰাখহনীয়া কিয় হৈছে কোৱাচোন মানুহে গছ চছ কাট তি আছে এতিয়া গছেহে মাটিতটো ধৰি ৰাখে। এতিয়া গছ চছ যদি তুমি পাহাৰ চাহাৰ গছ চছ কাটি দিয়া গৰা খহনীয়া নহয় কি হব- সেইকাৰণে দিয়াচোন এ আৰু সেনে সেইবোৰ মানে ৰাস্তা ব্লক হৈ গ'লে আমাৰ এতিয়া চাবাচোন গুৱাট তিত বানপানী হলে আমাৰ দলং চলং দলং দলং চলং নেদেখা হৈ যায় একেবাৰে।
উ
সেইকাৰণে এনেকে ব্যৱস্থাও মানে ওৰতো প্ৰভাৱ পৰে আৰু আমাৰ উম- শিক্ষা ছাত্ৰ ছাত্ৰীসৰ পঢ়াৰো ক্ষতি হয় স্কুল ফুল পানী বন্ধ হৈ যায় অফিচ কাছাৰী বন্ধ হৈ যায়।
উম দুটা বনাই দিছো এটা বন পানী আহে মানে কিবা নহয় কিবা কষ্ট হয় আৰু চবক যেনে মানুহ বিলাক দোকান দিবা নাপায় লাষ্ট স্কুলবিলাক বন্ধ হৈ যায়। স্কুল অফিচবিলাক যাব নাপায় একোনো উপায় তাৰপাছত, এ এই বেছিকে দুখীয়াবিলাকৰ যেনেকা দোকান দিয় যোনে দোকান দি পেলাই খায় যে নটিলি দোকান দে, তোলা দোকানত যিমান অ আহে মানুহ ইয়াৰ হিচাপকে খায়। এ ত তোমানে দোকানে দিবা নাপায় একো দিবা নাপায় দোকান বন কৰি ৰাখা লাগিব যেতিয়া লে ব পানী নুনৰুকে প্ৰতি মানে চফৰা বিচি দুখীয়া বিলাকৰে হয়। লেকিন মানুহ বিলাকৰো হয়, চবৰে হয় এনেতো মানে যেনেকা- আহ আপোনাৰ ষ্টুডেন্ট বিলাকৰ স্কুলত যাব নাপায় কাম কৰাবলাক কাম কৰিব নোৱখ কোনো ঘৰেতে থাকিব লগাও হৈছে দিন বৰ-
হয় তুমি ঠিকেই কৈছা, আঁ সেইকাৰণে আৰু- চাবাচোন বানপানীয়ে কিবা নোৱাৰে বিভিন্ন ধৰণৰ এতিয়া প্ৰাকৃতিক দুৰ্যোগ ধৰা এতিয়া- ভূমিকম্প আহিলেই দিয়াচোন- এইয়া হেৰি অট্টালিকা চট্টালিকৰ গোটেই ভাঙি যায়, মানুহ থাকিব জাগা নোহোৱা হয়।
সেইকাৰণে আৰু সেইবোৰেও হয় বহুত বেলেগ ধৰণৰ প্ৰাকৃতিক দুৰ্যোগৰ কাৰণে বহুত মানুহৰ ক্ষতি হয় আৰু বিশেষকৈ মানে এ দুখীয়া মানুহবোৰৰ উতি ইয়াতে খাব চাব নাপায় বহুত মানুহ মৰি যায় খাব নাপাইও মৰি যায়, থাকিব নোৱাৰা হৈ যায় ঘৰ- বাৰীৰ আশ্ৰয় নোহোৱা হৈ যায় লৰা-ছোৱালীবোৰ নোহোৱা হৈ যায়, জীৱ- জন্তুও বহুত মৰে
এইটো মানুহ যেনেকে তুমি ক'লে দুই হাজাৰ ছয় হাজাৰ যেনেকা আহিছিল। এতিয়া লাগেত এনেকুৱা অহা নাই মানে এতিয়াতো অলপ কম হৈ আছে, আগৰ নিচিনা আহা নাই। সেইটোৱেইটো মানে আহঁ ৰখি থাকিব নালাগে আৰু মানে যিমান পাৰে ইমান- ন নিজৰ ওচৰৰ নালাখন অলপ ভাল চাগ ৰাখিব লাগে অলপমান চৰকাৰেও অলপমান নালাখন অলপ ডাঙৰ কৰিব লাগে, তাকে বৰষুণ আহিলে- পাৰিলে নলাবিলাক পানী বিলাক গুচি যাব পাৰে, কিয়কাৰণে ছিল এনেকা অৱস্থা আহিলে মানে অঁ মানুহ বিলাকো বেছি হৈ গ'ল, ৰাস্তা বিলাক অলপ বেছি সৰু- সৰু হয়, এতিয়াতো আহিলে মানে- বেছি কিবা হৈ যাব, আগৰ নিচিনা আগৰ পৰা বেছি হৈ যাব।
হয় তুমি ঠিকে কৈছা। পিছে তোমালোকৰ ঘৰত কেতিয়া পানী সোমাইছে নেকি বানপানীৰ?
নাই এতিয়া লগে ত সোমোৱা নাই মানে মোৰ ঘৰটো অলপ ওখ জা জানা মানে ইমান সোমোৱা নাই। ৰাস্তাখনত অকণ সোমাই যায় লেকিন। মানে এনেকা গেত গেটৰ সন্মুখৰলৈকে আহি যায় আৰু মানে ঘৰৰ ভিতৰত সোমাব পৰা নাই। মানে অলপ ওখ কাৰণে খালি সন্মুখৰলৈকে আহিছে আৰু। তোমাৰ?
অঁ অঁ অঁ ভাল ভাল থাকেতো বাৰু আজি এইখিনিতে, অঁ হেৰি- কৰিছো পিছলৈ আৰু আমি কথা পাতিম। আজি কথা পাতি- ভাল লাগিল। বাৰু তুমি, এ হয়। নাই কোৱাচোন কি কৈছিলা?
নাই তো, মোৰো ভাল লাগিল তোমাৰ লগত কথা পাতি ইমান টইম পিচত কথা পতা হৈছে ভাল লাগিল মনটো অলপ।
উমঁ, এতিয়া তোমালোকৰ ফালে বৰষুণ দিয়া নাই ন?
অঁ এটিয়াটো দিয়া নাই। তোমাৰ ফালে দি আছে ন?
অঁ দি আছে দি আছে, এতিয়াওঁ দি আছে অঁ। বাৰু ঠিক আছে ধন্যবাদ। অঁ।